হেল্ল'।
হেল্ল' হয় নমস্কাৰ, কি কৰিছে?
মই এনে আৰু অকমান বাহিৰত ওলাই গৈছিলো এতিয়া আহিলো আৰু।
অ' তাৰমানে শুৱা নাই আৰু।
নাই নাই ভাত খাই এনেই তামোল খাব ওলাই গলো এখন।
অ' বাৰু বাকী ভালে আছে?
হয় হয়, আপুনি ভাত পানী খালে?
খালো খালো। ভাত পানী খালো বাৰু অকমান দেৰিয়ে হ'ল খোৱা আধা ঘণ্টাামান হৈ গল।
হয়।
এই, এতিয়া মানে আৰু এই, অকমান কিবা বনাব লগা আছে, তাকে বনাই আছোঁ আৰু।
হয়, কি কি ধৰণৰ বস্তু বনাই আছে?
কি ধৰণৰ মানে? এই অকমান আচাৰ বনাইছোঁ।
কি ক'লে?
অকমান আচাৰ বনাইছোঁ।
হয়।
আছে মানে মই এই কেঁচা জলকীয়া যে
হয়।
কেঁচা জলকীয়া আৰু মানে যিটো মানে আমাৰ ভিনেগাৰ দি, সৰিয়হ দি বনোৱা হয় সেই বস্তুটো।
হয় হয়, এইবোৰ আপুনি কি কয়, কেনেকে হেৰি কৰি ৰাখে? কি কি দিছে তাতে?
মই ইয়াতে ভিনেগাৰ তাৰপিছত সৰিয়হ বগাটো যে।
হয়, হয়।
সেইটো তাৰপিছত অকমান কেঁচা তেলো দি দিওঁ। পিছত আৰু মছলা মানে বিশেষ
তাতে লয় আকৌ
নাই, এইটো চেণ্টো মানে ইয়াতে ভাল লাগে, এইটো যেনেকে আমাৰ আলু পিটিকা বা যিকোনো বেঙেনা পিটিকাত আমি অকমান কেঁচা তেলটো আৰু কেঁচা মানে পিয়াজটো দিলে যে চেণ্টো ভাল লাগে।
হয়, হয়।
ঠিক তেনেকুৱা, ইয়াতে মানে কেঁচা মানে তেলটো ওপৰত দি দিলে পিছত ধুনীয়া লাগে চেণ্টো।
হয়।
মানে সৰিয়হৰ, সৰিয়হ কেঁচা জলকীয়া আৰু কেঁচা তেলৰ চেণ্টো মিলি বহুত মানে ভাল এটা চেণ্ট ওলাই আৰু মানে গোন্ধটো বহুত ভাল লগা হয়।
হয়, আৰু আপোনাৰ এই, গাজৰ আচাৰটোতো জানে আপুনি বনাবলৈ চাগে?
গাজৰ আচাৰ বনাওঁ। সেইটোও বনাও বাৰু, গাজৰ বনাও, নহৰু বনাও।
কেনেকুৱা, এই গাজৰটো কেনেকুৱা ধৰ অলপমান ক'ব নেকি, বেয়া নাপাই যদি?
উ, গাজ মানে প্ৰথমতে কি হয়? গাছটো তৈয়াৰ কৰা হয় প্ৰথমতে তাৰমানে।
কি ক'লে?
গাজটো প্ৰথমতে মানে, গাজ হিচাপে আচলতে আগতে গাজটো মানে আমি তৈয়াৰ কৰি লওঁ।
হয়।
কাটি অনাৰ পিছত মানে সেইটো মই বাৰু কিনিয়ে আনো।
হয়।
সেইটো মানে প্ৰথমতে এ তাৰ ওপৰৰ বাকলিটো এৰাই দিওঁ, এৰাই দি মানে কাটি ধুনীয়াকে কাটি লওঁ।
হয়।
কাটি লও সেইটো মই কিছুমানে নিমখ দিয়ে কিছুমানে নিদিয়ে মই কিন্তু নিমখ অকণমান দিওঁ।
হয়।
দি মানে সেইটো মানে অকমান পানীও দি কেনে মই দুই ৰাতি মানে ভিজাই থৈ দিওঁ।
হয়।
ফিৰাই থৈ দিয়াৰ পিছত তাৰ আৰু মানে সি প্ৰস্তুত হৈ উঠে আৰু গাজ হিচাপে তেতিয়া মানে বস্ত- টো টেঙা টেঙা হয় তাৰ আগত কিন্তু টেঙা নালাগে।
আৰু ঢিলা মানে পাতলাটো কেতিয়া হয় নৰম।
নৰমতটো সেই সিজি উঠাৰ পিছত হ'ব দুই ৰাতি সিজোৱাৰ পিছত।
হয়।
এ সেই তাৰমানে মজি যোৱা বুলি কওঁ যে আমি অসমীয়া মানে ত সেই বস্তুটো হয় আৰু মজি যায়। মজি যোৱাৰ পিছত সেইটো মানে উঠাই দিওঁ তাৰ পৰা। উঠাই থৈ দিওঁ আৰু আৰু থৈ দিলে সেনেকে থৈ দিব পাৰি আৰু মই আচাৰে বনাই দিওঁ।
আপুনি কি কয় এইটো গৰম পানীত থয় নে না-
নাই নাই নাই ঠাণ্ডা পানীতে থওঁ বাৰু। মই উঠাই লওঁ উঠাই লৈ মানে মই এই আচাৰ হিচাপে বনাওঁ আৰু তেতিয়া তেল দিওঁ। সৰিয়হ অকণমান দিওঁ অকণমান পাঁচফুৰণ দিওঁ। তাৰপিছত উ অকমান মচলাবিলাক গোটেইবিলাকে অকমান অকমান দিলে ভাল লাগে বাৰু ধৰক জিৰা, জালুক অকনমান বেছিকে পাঁচফুৰণটো দিব লাগে আৰু আচাৰত তেতিয়া মানে আচাৰৰ চেনটো ভাল লাগে। আৰু মই কিছুমানত মানে মাজে মাজে এ দুই মানে এবাৰে মই নবনাও আচাৰটো। এবাৰ আনিলো বনালো তিনি চাৰিটামান আকৌ আনিম আকৌ বনাম তেনেকুৱা আৰু। মানে কোনবা বাৰত মই হয় কোনবা মৰাণ মানে মই অকমান নহৰুও দি দিওঁ।
হয়।
উ গোটা গোটাকে নহৰু দি দিও কেতিয়াবা অকনমান আদা দি দিওঁ।
তেতিয়া
ভাল লাগে নহৰু আৰু গাজৰ চেনটো লগ হ'লে ভাল লাগে।
হয়নে?
বেয়া নালাগে বহুত ভাল লাগে চেণ্টো তেতিয়া এনে গাজৰ মানে এটা কথা আছে। যিয়ে মানে গাজৰ চেটটো ভাল পায় সি বহুত ভাল পায়। আকৌ যিয়ে মানে বেয়া পায় যিবিলাকে তেওঁলোকে আকৌ বহুত বেয়া পায় তাৰমানে গাছতো এইয়া যেতিয়া আমি প্ৰস্তুত কৰো মানে তৈয়াৰ কৰো গাছটো কাটি যেতিয়া থৈ দিওঁ যে এদিন মান যোৱাৰ পিছতে মানে সেই গাজৰ চেনটো মানে গোন্ধটো আহি যায় আহি গলে যিবিলাকে বেয়া পায় মানে গম পায় আৰু ইয়াতে গাজ বনাইছে বুলি হু হু সেই ৰুমটোতে মানে গোন্ধটো আহি যায়
আৰু এইটো গোন্ধটো বহুত দেৰিলৈও থাকি যায় এবাৰ লাৰিলে হাতৰ পৰা খেদোৱা টান
অ নাযায় পতককে থাকি যায় বাৰু কিন্তু হলেও ভাল পোৱাবিলাকে ভালে পায় থাকিলেও
আগৰ নিচিনা ব্যৱহাৰ কৰিব পাৰিলে ভালেই আছে
হে হে হে আগৰ নিচিনা ব্যৱহাৰ কৰিব পৰা গ'ল হয় যদি সকলোৱে ভাল পালে হয় এতিয়া সকলোৱে ভাল নাপায়তো ভাল নোপোৱাবোৰৰ কাৰণে আকৌ বেয়া লাগিব নহয় ওচৰত গলে
হয় হয় সেইটোও হয় বাৰু
অ যিবিলাকে ভাল পাই বাৰু ভালে পাব আকৌ লাগিলে খাম খাম বুলিও কব ঠিক তেনেকোৱা আৰু তাৰপিছত গাজৰটোও বনাও মই তাৰ পিছত এইটোকে চাহ জলকীয়া এইটোও বনাও আৰু ভোট জল কীয়াটো বাৰু বনাও
হয় ভোট জলকীয়াটো মই ভাল পাও বাৰু আপোনাৰ এইটো কি কয় বগা সৰিয়হতোৰে
সেইটোৱে বনাও মই হয় আৰু কেতিয়াবা মানে কি আৰু মই অকমান এতিয়া আমৰ টাইমত মানে ছিজনত সময়ত আমৰ আচাৰ যেতিয়া বনাও সেই সময়তে যদি মানে ভোট জলকীয়াটো বনাই দিওতে এতিয়া মানে মই অকমান হেৰি দিও আকৌ মানে অকমান আম আম অকমান ৰুকি কেনে
হয়
বাকলিটো পেলাই তাতে দি দিও আৰু সেনেকে দিলে আকৌ সে টো ভাল হয় গ্ৰেভিটো খাব ভাল হয় আৰু গ্ৰেভি টাইপ হয় অ উম সেইটোৱে আৰু
আপুনি এইটো সঞ্চয় কৰি সঞ্চয় মানে এইটো আপুনি বেছিদিন ৰাখিবলৈ কি কৰে বেয়া নোহোৱা কাৰণে
এই ভিনেগাৰ দিলে ভালে থাকে
ভিনেগাৰৰ আকৌ আপোনাৰ হেৰি মাধ্যমটো পায়নে নাপায় আপুনিতো চাগে পনীয়টোহে আনে
পনিয়টোৱে আনো মই
আপোনাৰ আকৌ হেৰিতো পায় নে না পায় মানে যেনেকে সৰিয়হৰ তেলো পায় আৰু আপোনাৰ হেৰিও পায় সেনেকোৱা ধৰণৰ পায় নে নাপায়
ভিনেগাৰটো
হয় মানে গোটা ফৰ্মত পাই নাপায় গোটা আকাৰত গুটি হিচাপত
ভিনেগাৰটো আচলতে আমাৰ নেমুৰ পৰাও প্ৰস্তুত কৰে ঠিক তেনে কোৱা আৰু মই এতিয়ালৈ সেইটো বিচৰা নাই বাৰু মোৰ প্ৰয়োজনো হোৱা নাই সেটোৱে কাম চলি যায়
হয় আপুনি সেইটো এনে বিচাৰি চাব যদি পায় ভিনেগাৰতো যদি সেনেকোৱা মা সময় পায় তেতিয়া আপুনি সেইটোদি বনালে এটা বেলেগ ধৰণৰ বজাৰত নোপোৱা বস্তু এটা- পাব মানুহে, তেতিয়া হ'লে, খাবলৈও আগ্ৰহ কৰিব।
সেইটো বাৰু হয়, আৰু এটা বস্তু পাই। মানে তেনেকুৱা ধৰণৰে আমৰজ বুলি কয় সেইটো সেইটো পেকেটে পায় বাৰু স তেনেকুৱাই সেইটো। কিছুমানে ভিনেয়গাৰৰ চেনটো ভাল নাপায়।
হয় সেইটো এইটো এইটোৰে কি কৰে?
অহ সেইটো ভিনেগাৰ টাইপতে ব্যৱহাৰ কৰা যায় আৰু মানে কিছুমান- বস্তু টেঙা নাথাকে সেইটো টেঙা আনে আৰু-
হয়।
সেইটো আৰু, ভালে হয় বাৰু। এ এতিয়া ধৰক আমটোৰ টেঙা আছে- আমটো টেঙাই লাগে, আমত ভিনেগাৰ-
চব বনাব জানে যেনে মাংসৰ আচাৰ।
মাংসৰ জানো বাৰু, কিন্তু আজিকালি আৰু- মাংসটো আৰু, মানে- বেছি হেৰিয়ে হৈ গৈছে নহয় দামেই হৈ গৈছে। মটন আৰু মটনৰতটো আৰু বহুত দাম হৈ গৈছে।
হয় হয় ছাগলী মাংস আৰু- এইটোতো ক'বই নালাগে ছাগলী মাংস একে আকাশৰ নিচিনা দাম বৰ্তমান-
তাকেতো সেইটোয়ে আৰু আচাৰত মানে বস্তুতটো কমি যায় নহয়।
হয় হয় আপুনি এতিয়া এক- কেজি যদি মই ছাগলী মাংস লওঁ, সেইটোৰ আপুনি- সেই মানে শেষ আচাৰ হিচাপত কিমান ওলাব সকলো বস্তু- কিমান মানে আপুনি মোক হিচাপটো কওকচোন ধৰ সকলো বস্তুৰ পৰিমাণটো?
মানে কি আৰু আচাৰটো মাংসত, অহ- প্ৰায় মানে তেল চেলক অকনমান বেছি লাগিবতো, গোটেইবিলাক - মিলি আকৌ সেই এক কিলো মানে হৈ যাব আৰু।
হয় এনে আপুনি ধৰ মাংস যাই যে- আপোনাৰ পাঁচশমান থাকিব আৰু অ বাকীবিলাক নধৰিলে।
বাকী বিলাক নহৰু নহৰু থাকিব অকল পিয়াজটো নিদিও আমি। নহৰু আদা- পিয়াজটো মানে বহুত দিনলৈ খালে ভাল নহয় বুলি কয়তো। ৰাখি সেইকাৰণে আমি বি দিও আৰু। পিয়াজটো নিলো পিয়াজৰ বাহিৰে বাকী - কি নহ নিদিয়ে নিদিয়ে প্ৰায় নিদিয়ে আৰু যিবিলাকত মই গম পাইছো এতিয়া।
হয়।
পিয়জটো মানুহে মানে- ডাবোল মানে এবাৰ ব্যৱহাৰ কৰে আৰু দ্বিতীয়বাৰ তেনেকে নকৰে আচলতে।
হয়।
এনেই-
এনেও পিয়াজটো আপোনাৰ ব্যৱহাৰ দেখা নাই ৰাতি দিনত- ভাত বনোৱাৰ পিছত ৰাতি নবনাই হয় দিনত কাটা পিয়াজ - গতিকে নাগান ব্যৱহাৰ নকৰে পেলাই দিয়ে নহ'লে বা ফ্ৰিজত থোৱাই দিয়ে।
অ নাই মানে জোখৰে কাটি দিও সেইকাৰণে আমি।
হয়।
খাব নালাগা কাটি দিওঁ আৰু সেনেকুৱা বনাও
পিঁয়াজৰ আচাৰ মানে এতিয়া বনাব নোৱাৰি আৰু বাকীবোৰ পাৰিলেও চব বস্তুৰ হ'লেও?
অৱশ্যে হয় কিজানি মানে মই এতিয়া সেইটো পোৱাও নাই বাৰু। যিহেতু আমি পিয়য়াজটো এবাৰ ক ৰাও নাই আৰু নহৰু কিন্তু আচাৰটো হয় আক'।
হয়।
নহৰু হয় নহৰু পাটৰো হয়।
হয় হয়।
নহৰু পাতটো যেতিয়া মানে ওলাই
ঠিক আছে মই আপোনাৰ পৰা বনালে মোক খবৰ দিব, মই আনিম।
হ'ব বাৰু।
হয় ঠিক আছে, ধন্যবাদ।
ধন্যবাদ।